হেল্ল'
হেল্ল'
অ ক'ত আছা
মই ঘৰতে আছো ৰ
অ কি কৰি আছা
এ এনেই বহি আছো অ
পিছে কলেজ চলেজটো বন্ধই
উম কলেজ চলেজ বন্ধ
উম তাকে বোলো মই ঘৰতে আছো তাকে বোলো মই ফোনটো কৰি খবৰটো লও কিনো কৰি আছা
অ অ অ
হুম উম ফুৰব কত যাবি এ এইকেইদিন যোৱা হোৱাই নাই ৰ'হ
অ অ
গে ছোৱা
মোৰো সেই ঘৰতে
অ অ
কিবা হেৰি চেৰি নাই নেকি কৰ্মশালা চৰ্মশালা নাই নেকি গৰমৰ বন্ধৰ
গৰম বন্ধ হয় কাকৰ মহলা সেনকে আজি কালি বিহুৰ এনকে কৰ'বা পাৰলি হয় যদি ইচ্ছা কৰা
হয় নিকি
কি ভাবিছো
উম উম আমাৰো কিবা এটা কাম এটা দিছে বাৰু কিবা বিহুৰ মানে টপিকটোৰ ওপৰত মানে অলপ শিকভা লাগে
অ
হয় তাত তহঁত বিহু চিহু মাৰা
অ
তই তেতিয়া যানবি বিহুৰ বিষয়ে বহুতখিনি লগতে বিহুৰ বিষয় মানে কচোন মানে একদম লং টপিক এটা
আচ্ছা
গোটেইকেইটা বিহুৰ বিষয়ে মানে আৰু
বহাগ বিহু আৰু মাঘ বিহুতো এই দুটা মেইনকে ফকাচ হয় এনে বিহু বুলি কলে মেইনক তো মাঘ বিহু সেনকে বহাগ বিহুতে পৰে বহাগ জে সাতদিন এনকে ত হুচৰিয়ে আৰম্ভ কৰে সেইকেইটা দিনত পুৰা মাৰে
অঁ
এইকেইটা দিন তাৰপিছত এইকেইটা দিনতে লাৰু পিঠা এনকে বনোৱা হয় তাৰছত এই প্ৰগ্ৰেম গিলাও হয় মুকলি বিহুও হয় তাৰ পিছত ধৰ ষ্টেজ প্ৰগ্ৰেম জেনেৰেল প্ৰগ্ৰেমে
আহ
সেইকেইদিন পুৰা একদম একমাহ। একমাহ অ' একমাহ দেৰমাহ পুৰা চলে আৰু। ননষ্টপ কেজানি উম দে তাছতত মাঘ বিহুটোতো জানাই মাঘ বিহু এনকে। ভেলাঘৰ চেলাঘৰ বনোৱা চবে মিলি ৰাতি খানা চানা খাই ধুনীয়াকে তাৰপিছত ৰাতি। পুৱা পূজা চূজা কৰি প্ৰাৰ্থনা জনাই তাৰপিছত জলাই দেই সেইখিনি লিখিব পৰা কাতি বিহুটো তোৰ সেইটোতো বাৰু। হেৰি বিহু বুলিয়ে ধৰে মানুহে যেতিয়া আপদ বিপদ আহে ধৰ।
উম উম।
তেতিয়া চাকি চাকি-তাকি জ্বলোয়েই। অ পথাৰত চাকি তাকি দেই। যাতে অপায় অমংগল দূৰ হয় উম যে মানুহবিলাক শান্তিত থাক্‌বা পাৰে।
অ' অ' কাতি বিহুত মেনকে ধৰা আমাৰ পথাৰত চাকি দিয়া হয়েই।
অ' পথাৰত চাকি অ' পথাৰত চাকি দিয়া হয়। তাত পূজা-চূজা কৰে অপায় অমংগল দূৰ কৰবাৰ কাৰণে, হুম হুম।
ঔত ঔ-টেঙাৰ খোলটোত ঔ-টেঙা যি।
অ' অ' ঔ-টেঙা খোলটোত। সেন্‌কে চাকি দেই চাকি দি পুৰা মজা ধুনীয়া কৰে আকাশবন্তিও আকাশ। আকাশবন্তি জ্বলোৱে। অ' ধান-চান ভাল হয় পকাই-চকাই যাতে নধৰে সেইকাৰণে আৰু।
অ'।
শান্তিৰ কাৰণে সেইখিনি কৰে আৰু, অ' ব'হাগ বিহুতো ত‌ই বিহুখিনিৰ বিষয়ে লিখব পাৰা, সাত বিহুৰ বিষয়ে লিখব পাৰা। ধুনীয়াকে।
অ'।
মাঘ বহুৰ বিহু, মানুহ বিহু, তাৰপিছত আৰু আৰু কেইটামান চেনেহী বিহু।
অ'।
তাৰপিছত সেনকে যিমানকেইটা বিহু থাকে সেইকেইটা ত‌ই ভাগ ভাগকে সেনকে ধুনীয়াকৈ লিখব পাৰা।
উম।
সেই সাতটা বিহুৰ বিষয়ে লিখি কোনদিনা কি হয় ধৰ ধৰক গৰু বিহুৰ দিনা ধৰ তোৰয়া গৰুক হেৰি কৰি। গৰুক। মাহ হালধি এনকে, ধৰ এই নদীলেকে লৈ যায় এনকে। তাৰপিছত ধুনীয়াকে গা-পা ধুৱে, লাও বেঙেনা- চেঙেনা এনকে মাৰে।
অ'।
আৰু মাৰি উঠি এনকে কৰে আৰু, গৰুক গা ধুৱাই আকৌ পিছদিনা মানুহে এতিয়া মাহ হালধী ধুনীয়াকে খুন্দি ফেলাই ৰাতিপুৱাই গা চা ধুৱে। তাৰপিছত আৰু গৰু বিহুৰ দিনা ধৰ তোৰ পঘা চঘা চব চেঞ্জ কৰি দিয়ে আৰু গৰুক। তোৰ মানে চব চাফা কৰি মানে হেৰি কৰে আৰু চব অলপমান সবৰে বেলেগ বেলেগ হয় বাৰু চবে বেলেগ বেলেগ বুলি কয়, বড়ো বড়ো বিলাকৰ বেলেগ নাম। তাৰপিছত।
আ
তাৰপিছত তোৰ ধৰ অকণমান নিয়মটো চব চবৰে বেলেগ বেলেগ হয় আৰু জাতি জনগোষ্ঠী। তাৰপা আমাৰ অসমীয়াৰতো অকণমান বেলেগ হয়, বড়োবিলাকৰ অলপমান বেলেগ। কাৰ্বি বিলাকৰ বেলেগ সবৰে অলপ বেলেগ বেলেগ হয় আৰু।
অ, অ
কাতি এ, মা, মাঘৰ বিহুটোতো সেই মাঘৰ বিহুততো সেই সেনেকুৱাই চবে বেলেগ, বেলেগ নাম চব বেলেগ, বেলেগ নামেদি বনায় আৰু বেলেগ, বেলেগ ডিজাইনতো বনায়। আজিকালিতো কম্পিটিচনে কৰে বাৰু ভেলাঘৰ বনুৱালৈ। আগতেতো মেনকে তোৰ গৰখীয়াগিলাকে কৰছে।
অ
তাৰপিছত তোৰ মহো, চহো খেদ বা গেছিল, আজিকালি এইটো আধুনিক যুগত আৰু ক'ত গৰু খেত দুইটা মানুহ
অ, অ।
এতিয়া মাঘৰ বিহুদিনাখন ভেলাঘৰতো বনোৱেই মেইনকে
অ, মেনকে ভেলাঘৰ বনে ৰাতি খানাটো খাই আৰু ৰাতিপুৱা পূজাটো কৰে সেনকা জ্বলাই দেই আৰু ভালকে, মানে
টো অলপ বনোৱা কমিছে মানে
অঁ, আজিকালি টাউন এৰিয়াত ভেলাঘৰটো কমি গেছি গাঁৱৰ এৰিয়াত ধৰ এটিয়া চলি আছে, ভেলাঘৰৰতো বৰ্তমান আছে হ'লেও গাওঁ বিলাকটো আজিকালি কমচি আগৰ নিচিনা মানে বৰ্তমান আগৰ নিচিনা পৰিস্থিতি নাই আৰু এতিয়া আত চাগে বহুত কমিল এনকে অঁ, হৈছে। সেইখিনি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি পেলাই ধুনীয়াকৈ লিখি দিলি।
অঁ।
ভাল হ'ব।
আৰু আমাৰ এটা মাঘৰ বিহুত আমাৰ চোৰ কৰা এটা উৰুকাৰ দিনা সেঙা
অঁ, হেঙা হেঙা চুৰ কৰা তাৰ পিছত হাঁহ চুৰ কৰে।
আজি আজিকালি ইটো নৰা, অ।
আজিকালি চবৰে ৱালে হৈ উঠে, কত হেঙা চোৰ আৰু সেনেকুৱা দিনো নাই আজিকালি। আগৰ নিচিনা নহয়ও এতিয়া বা সৰু কথাতে পুলিচ কেচ হৈ যায়।
অঁ, অ।
এইবিলাক বহুত কথা আৰু আজিকালি।
অ।
এতিয়া আমি সৰু থাকোতে ধৰ কৰছিল এতিয়া সেনেকুৱাকে দেখাই নাপাওঁ। আৰু আগতে য'ত ত'ত ভেলাঘৰ দেখা পাইছিলোঁ, হয়। তেতিয়া সেনেকুৱা দেখা নাপাওঁ।
অঁ, অ।
তোমাৰ এটা এইটো সমস্যয়াই হৈ পৰচি পৰম্পৰাতো নোহোৱা হৈ যাব তাৰ সময়ত এনকে এনকে যদি হয়।
অ।
কিন্তু ভৱিষ্যত প্ৰজন্মই চাব লাগিব আৰু ভালকে। যি, এনেকুৱা এনেকুৱা হৈ আছে আমি এইটো বস্তু ভালকে চাব লাগিব।
উম।
নিকে কা, কাতি বিহু সেনেকা, কাতি বিহুতটো সেনেকুৱাই হৈছে আজিকালি কাতি
আৰু কাতি বিহুত আমাৰ মন্দিৰত মানে, সদায় পুথি পঢ়ে।
অঁ, অ মন্দিৰত সেইকেদিন পুথি পঢ়ে। অ পা মংগলটোপা আৰু কাতি বিহু আজিকালি মানুহবিলাকে ইমান হেৰি নকৰা হৈছে মানে আগৰ নিচিনা গুৰুত্ব নোপোৱা হৈছিল। যেনেকুৱা আছিলে আগতে হাদৰ এতিয়া অলপ মানুহৰে হেৰি চাৰ আছিলে খেতি বাতি কৰিছিল কথা চা হৈছিলে আজিকালি এতিয়া নাই এ নহয়। আজিকালি চব এই কমি গেছি সিবিলাক বস্তুত খেতি বাতি মান আগৰ মানুহবিলাকৰ চব বেছিভাগ মানুহ খেতি বাতি কৰি খাইছিল ধৰ এতিয়া আৰু খেতি বাতিটো কমি যোৱাৰ ফলত পূজা সেইটো মানে হেৰি পৰম্পৰাটো কমি অহা হেন হৈছে আৰু বিলুপ্ত হৈ আহা নিচিনা হৈছে অকল এটা বিহুতে নহয়, গোটেইকেইটা বিহুতে টোৰ দেখা যোৱা হৈছে আজিকালি।
অ'।
বহুত মানুহে এতিয়া লাৰু পিঠা নবনোৱে কিনি আনে দোকানৰ পৰা। আগতে এতিয়া ধুনীয়াকে ঘৰত ঢেকি আছিল চবৰে ঘৰে ঘৰে। সবৰে ঘৰে ঘৰে নহ'লেও চব মানুহখিনি লগ হৈ একেলগে এনকে সেনেকে লগ হৈ খান্দি ধুনীয়াকে লাৰু পি পিঠা বনোৱাই। তাৰপিছত ঘৰটোৰ আকৌ মা সেটো বহাগ বিহুত সোমাই সিনকে খাই। ইঘৰ সিঘৰ তাত গেছিল ৰাতি মানুহে সেৱা জনাইছিল ডাঙৰে সৰুক। সিনকে মৰম দি তাৰপিছত সৰুৱে আকৌ ধুনীয়াকে গামোচা চামোচা, বিহুৱান চিহুৱান দেই।
হ
সিনকে।
আৰু কাতি বিহুত আমাৰ মেইন গেট তুলশীৰ তলত চাকি দিয়া হয়।
অ' চাই অ' তুলসীৰ তলত চাকি দেই।
অ', অ'।
ইতা মানুহ বহুতৰ তাত এতিয়া তুলসী দেখাই নাপাওঁ, আগতে প্ৰত্যেক ঘৰ মানুহৰ তাতে তুলসী আছিলে। আজিকালি গাঁৱৰ মানুহৰ ঘৰতো কিছুমান মানুহৰ ঘৰত তুলসী দেখা পোৱা নাযায়। সাধাৰণতে কমি গৈছে মানে বস্তুবিলাক মানে নোহোৱা হৈ যায় আছে। এনেকুৱা পৰিস্থিতি আহি পৰিছে এতিয়া। ধুনীয়াকে যদি গোটেই খিনি বনাই ফেলে লিখি দে সেইখিনি ৰক্ষা কৰিব লাগিব ভৱিষ্যত প্ৰজন্মই কনক্লুজনত সোমাই দিলে যদি মিক্স কৰি ধুনীয়াকৈ বনাই পেলাই লিখি দিয়ে।
অ'।
ধুনীয়াকৈ হ'ব আৰু তোৰ।
আৰু আমাৰ বিহুতো, বিহু বিহুতৰ প্ৰতি ইমান অলপ গুৰুত্ব দিয়াটো দৰকাৰ মানে। এতিয়া মানে বি স্কুল কলেজ বিলাকত এতিয়া বিহু মানে
অ' বিহুৰ, বিহুৰ চাবজেক্টটো ধৰ হেৰি কৰছি সেইটো এটা ভাল হেৰি কৰছি বাৰু।
অ'।
তাৰপিছত তোৰ সংৰক্ষণ সমিতিও বনাইছে ধৰ বিহুৰ কাৰণে আজিকালি নহ'লে আজিকালি মানে বিহু ডেন্সটো বহুতে কিবা বেলেগ ডেন্স বনে দিছি। বিহু ডেন্সৰ নিচিনা নাখায়ে নাই তাৰমানে কিবাহে তাৰ মানে বেলেগ ডেন্স। বাহিৰৰ দেশৰ নিচিনা। সংৰক্ষণ সমিতিৰে কিছুমান ক্ষেত্ৰত ভাল হৈছে। কম্পিটিচন। কম্পিটিচন। আগতেটো কম্পিটিশন নাছিলে, এতিয়া ধৰ কম্পিটিশন হৈ। লতাশিল ধুনীয়াকে কম্পিটিশন হয়।
বাকীটো ভালে আছায়ে?
আছো।
দে পিছে মই আকৌ পিছত ফোন কৰিম ৰচোন।
অ'।
অহ', দে উম, অ', - অ', দে পিছে বোলে।